অ।
অ হেল্ল'।
অ। কি কৰি আছা?
উম, আছো এনেই বহি আছো।
অ, এই অসমৰ ভূগোলৰ। কোনটো টপিক বেছি আহা দেখাইছি এ ডি আ ৰিত?
অসমৰ ভূগোলৰ তোমাৰ এই-এই নদীটো আহিছে ব্ৰহ্মপুত্ৰ নদী আৰু গুৱাহাটীৰ যিটো কৈ যে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পশ্চিম চাইদত যেনে লাচিত এই বৰফুকনৰ এইটো কিটো, কোন চাইডে আছে সেই তেনেকুৱা ধৰণৰ কুৱেচন আহিছে যেনে দক্ষিণ পূব পশ্চিম এনেকুৱা ধৰণৰ কুইচন আহিছিল আৰু আহিছিল
মানে কোনফালে কোনটো নদী আছে?
হা।
কোনফালে কোনটো নদীৰ কিবা জিলাতো আছে। ছে।
হয় মানে নদীটো মানে
দক্ষিণ পাৰে আছে না উত্তৰ পাৰে আছে এতিয়া?
অ' সেইটোও সুধিছিল কিবা। এ কেতিয়াবা সুধে নহয় দুখ। দক্ষিণ পশ্চিম বা পূৰ্বা উত্তৰকে এনেকে সুধেনা দুটা দুয়োটাই কৈ যে।
অ', তাকেইটো।এটা আইছিল না আজি এতিয়া জিলা তাৰ নাম যে শোণিতপুৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছে না দক্ষিণ পাৰে আছিল?
উম উম সেনেকুৱা আহছিল এটা অ
এনকেপচছিল আমাৰৰ পৰীক্ষাতাইছিল
অ,
কাজিৰঙাটো এতে মেইন হয়, আৰু এই কিবা কয় ৰাষ্ট্ৰীয় উদ্যানটো এখন আঠটা হৈছে বোধয়!
ৰাচোন এখন মই চোৱা নাই মে-বি হ'ব পাৰে, আগতে সাতাম আছিল ন কাজিৰঙা ৰাচ চোদন ম না আৰু কটমান আছে নাম আছেছিল কি কিবা
এ কোকৰাঝাৰৰ এইফালে এটা হৈছে নতুন
উম
ককৰাঝাৰৰ ফালে এটা নতুন বাঢ়ছে ৷
এই যিটো এ গৰম পানী আছেটো কি এতিয়া অভাৰণ্যে হয় ন এটা?
ন ন অভৰায়-সেইটো অভায়ৰন্য, ৰাষ্ট্ৰীয় উদ্যান হোৱা নাই একো
উম উম মানাহ, কাজিৰঙা আৰু এটা, কিবা আছিলে দুটা নাম
উ এই তিনিচুকীয়াত দুটা আছে
অ'
ৰ কাজিৰঙাটো মেইন সেইটো বৰ্তমান টুৰিষ্ট বহুত যাই আছে ৷
আজিৰঙাত গৈছা নেকি?
যোৱা, জানে আজি এতে অপেন নাই, অ' অপেন থাকে এইটো। জীপত যাব লাগে
এ পইছা
কালি নিউজ চাইছিল এটা জীপ চাফাৰী খেদি আহিছে কিবা গড় ৷
অ গড় ৷
খেলো
উ এই গড়টো বহুত ৰিকচ হয়৷
উম, বেলেগ হাতী-চাতি নাহে। তেন্ত ঘৰে শুই থাক মানুহ দেখিলে খেদে ৷
এখিঙি -এশিঙীয়া গঁড় দেখা পোৱা যায় ন?
অ' এশিঙীয়াই, এশিঙীয়া আছে।
আৰু পবিত্ৰ অভয়াৰণ্যতো এশিঙীয়া গঁড় দেখা পায়, মই পবিতৰা অভয়াৰণ্যত গেছিলো, মানে-মানে ৰাস্তাতে মানে স্কুলত ৰখাইনে চাইছিলো! মানে সিপাৰে পানী আছে ন ৰাস্তাৰ চাইডত পুখুৰী হেন আছে আনি আছে সিফালে পথাৰত মানে ঘাঁহ খাই আছিল মানে শিঙা গড় আছে আৰু দেখা পাইছো
এইখিন বহুত সেই কাৰণে। খাদনা অসমত কাজিৰঙাৰ গলা আৰু সেইফালে কিবা ফালে আছে আৰু ক'ত আপাৰৰ আছাম গলে টো কাজিৰঙাৰ ভিতৰদি যাব লাগে।
অ
হয় হয়
কাজিৰঙাৰ ওপৰত আহ আছিল বহুত গোচন আহে কেইখন ৰাষ্ট্ৰীয় উদ্যান বনাইছিল অভয়াৰণ্য কেইখন হৈছিল।
উম উম হয় হয় হয় মই মনত নাই এতিয়া কিবা উনৈশ ছিয়াত্তৰ আছিল নেকি না চয়ত্তৰ কিবা আছিল।
ছেভেণ্টি ফ'ৰ
অ সেনেকুৱা কিবা আছিল নেকি কিহত পাইছিলো এতিয়া মনত নাই দিয়া। আৰু কেতিয়াবা আহে নহয় বৰাক আছে ন বৰাক এটা ধৰ মানে বৰা উপত্যকাৰ পাৰত থকা এ দুটা চহৰৰ নাম লিখা বা কিবা যেনে ব্ৰহ্মপুত্ৰতো চাইছো ইমান লাম্ভা এনেকুৱা কিন্তু এটা বৰা
অ বৰাক উপত্যকাটো এতিয়াও ডাঙৰ বহুত।
বালে মান গাছৰ পহিপালৰ কিবা আছে নেকি
উ আহ ত্ৰিপুৰাৰ চাইডে যায়টো এতিয়া ইয়াৰ ওপৰত আহিছে বস্তুটো।
এ শিলচৰ বুলি কৈ যা সিফেলাই আছো নেকি?
অঁ অ অ অঁ
অসমৰ ভূগোলৰ বিষয়ে আজিকালি ভালেখিনি প্ৰশ্ন আহে এ ডি আৰৰি হওক এছাম পুলিচ হওক।
অ বেছিহে চাব লাগে তাতে।
উম মানে মেপ উ অ মানে মেপটো ভালকে চাব লাগে আৰু। হয় হয় এ পৰিচা ন।
মেপৰ এটাই যে চৰকাৰী স্কুলৰ যেতিয়া মেপ থাকে । অহ সুবোৰতৰ চব আনি দিছে ক্লাবত।
অ
তই বিছ এইবাৰ পাইছে বেলেগ এজনৰ পৰা তম মেপ্ত থাক কিনিব পৰা নাযায় এই বোলে
অ মানে মেপটোত চালে ভালকে হয় সীমাবিলাক চাব পাৰি
আছে তাতে ৱৰ্ল্ড মেপ ইণ্ডিয়ান আছামৰ আছে। চব আছে।
অ অ অসমৰ লগতে লাগি আছে ন বহুত কেইখন ৰাজ্য। আৰু কিছুমান দেশও লাগি আছে অসমৰ লগতে যেনে ভূটান। গাতে লাগি আছে ন
অ ভূটানৰ এই বাংলাদেশৰ দুটা আছে ন।
অ বাংলাদেশ ভূ ভূটান দুখন বিদেশীৰ লগত লাগি আছে।
আৰুঐ আছাম ইয়াৰবুক যেতিয়া
হয়।
আগত তিন বস্তু তিনিটা আছে আৰু।
অ
ঊনৈনশ বিশ ন আৰু বাইশৰ এটা আছে নেকি?
হয় আৰু যিটো আছাম এয়াৰবুকতটো আছে যে এইটো নতুন যি চাব্বিছ ল আছে এইটো। এই চৌবিশৰ পঁচিছৰ যিটো জানুৱাৰী ফেব্ৰুৱাৰীত কি ঘটনা ঘটি গল কাৰেণ্ট এফেয়াৰৰ এইবিলাক ভালকে লিখা আছে কিবা।
ছাব্বিশ ঞ্চা নেকি ছাব্বিশত আনছা নেকি? উ
আৰু নাই নিউজট চাইছোঁ এজনী ছোৱালীয়ে দেখাইছিল মানে ভিডিঅ'ত। তোমাৰ তাতে দেখাই আছে মানে কাৰণ দেখুৱাই পুৰা ধুনীয়াকে আছে মানে জানুৱাৰী মাহত কি হ'ল ফেব্ৰুৱাৰীত কি হ'ল পঁচিছৰ
অ পি ডি এফও পাইতো এতিয়া কিনবা একশ, দুই শ এশ টকাত ফ্ৰী এপ পায়।
অ মানে টেলিগ্ৰামৰ লিংক দিয়া নেকি ন ইনষ্টাগ্ৰাম। কিবা লিংক দিয়া নাই ক। বেলিগ্ৰছে পি এফৰ লিং এটা
অ ভিডিঅ' কলিং দিয়া নাই হোৱা নাই বে আগ যোৱাবাৰত সে আছে।
অ
পৰি আছে এইবছৰ দিলে পোৱা যাব এইবছৰ লাষ্টত মানুহে পোৱা যাব নেকি
অ
এই বছৰৰ যেতিয়া ওলাব ছাব্বিছৰ।
হয় হয়
আ ডিচেম্বৰ মানৰ পৰা আৰু
উম
আউ কি কি কিতাপ আছে?
কত মোৰ লগত?
হা
নাই অলপ এ ডি আৰ ই এটা কিনিছিলো এটা সেইটোতে আছে ভূগোলৰ বিষয়েও আছে অলপ আৰু বাকী চিনিমা জগতৰ বিষয়ে আছে আৰু এনে সাহিত্যিক বিষয়ৰ আছে যেনে যেতিয়া কবিতা লিখা অ উপন্যাস লিখা এইবিলাক সাহিত্যিকৰ বিষয়ে আছে৷ আছে কিছুমান গণিত চণীতৰ বিষয়ে আছে ৷
উম, অ, ডাইৰেক্ট কুৱেচন এনেকে মানে প্ৰে প্ৰেগ্ৰাফ চাইছে নে?
প্ৰেগ্ৰাফ চাইছানে নাই মানে কুৱেশ্যনটোৰ ৰে
ডাইৰেক্ট কুৱেশ্যনটো চালে এটা ভাল নহয় ন গতিকে বুজাম বুজিলেহে ভাল বস্তু পৰা
অ সেটো হয় সেটো টপিক লৈহে প্ৰেগ্ৰাফ চাই কৰিলে ভাল হয় মানে কুৱেশ্যনটো এটা কুৱেশ্যন জনা যায় না বাকী জ তাৰ লগতটেড বস্তু জানা না যে
অঁ
সেইটো হয় ইতিহাসৰ বিষয়েও আহ অ ইতিহাসৰ বিষয়ে আহে মাজে মাজে ৷
অ এতিয়া হৈ আছিল কিন্তু কম এখন কাৰেণ্ট এড্ৰেছ বে বেছি পাইছো৷
উম এখন সেই বহুত কেই ঘটনা ঘটিল নাই বহুত মেইন মেইন ঘটনাগিলা ঘটিল সেই কি বছ ওচৰত তেতিয়া মানে এতিয়াটো ইমান নু সুদে এতিয়া কাৰেণ্টএফেয়াৰটো বেছি সু
অ বেছিয়ে ট্ৰেণ্ডিং নিউজ তিউজ বিলাক যিবিলাক আহি থাকে,
উম
হৈছে তে আৰু খেলাৰ বিষয় আহিব আই পি এলৰ,
অ আহি আহিব
আই পি এল গেল না আই পি এল বিষয়ে সুধবা কিবা কেপ্টেইন কোন আছিল কোন তা কোনে জিক্‌ছে?
মানে দুই এদিন চাইছিলো লাষ্টতো আ দিল ন লাষ্টত৷
উ গেছ পিলাৰ গ গৈছিল
মই মেচ ইমান নাচাওঁ ৷ ব বিগুন চাইছিলো আল্লাহ
মৰ' চাই হোৱা নাই এক, এনে কিবা আছে ছেভেন, এইত, থ্ৰী, ওৱান, টো এনেকে কিবা আছিল পাহৰসু
অ' অ' ছেভেণ্টি-এইট থাউজেণ্ড কিবা, চাৰিশ কিবা আছে চৌত্ৰিশ আছিল নেকি? ন তিনিশ টোটেল আছিল কিবা বাৰ কিলোমিটাৰ এনেকে কিবা আছিল। অ
প্ৰিপেৰেচনটো ঠিকেই আছে এতিয়া
এ ইমান ঠিক নাই অলপ-চলপ আছে। আৰু ডিমটিভেট হৈ যাওঁ মাজে মাজে কিতাপ পঢ়াবই লাগিব পইচাৰ কথা মনত পৰে। ইনকামৰ ত বাগ কথা তাৰপৰে
অ' হিটো থাকবই চবৰে এ-একেই। প্ৰব্লেম
এতিয়া মানে মনোযোগতা বহুত জোৰকে বঢ়াব লাগে সেইটোৱে। আৰু এটা কুৱেচন আহি থাকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি কেইখন দলং আছে বৰ্তমান?
এইখন, পাঁচখন নেকি বৰ্তমান?
অ' আৰু এইটো গুৱাহাটীত যে এতিয়া নতুনকে হ'ল যে লাম্বাগ এটা গুৱাহাটীত
অ এইটো হ ল এইটো এটো হল অ তখো ব নিকে দলৈেই
অ
হোৱা নাই ছয়খন গ থাকি দীঘল বৰ্তমান বগীবল-বগীবল হৈ আছে বোলে।
অ' দীঘল এইটো পুৰণা, অ'